হেল্ল'
অৱ হেল্ল' কোৱা।
অ অ সেই কি কৰি আছা বিশেষকে?
অ এনেই বহি আছিলোঁ ৰ'বা তুমি কি কৰিছা?
মই এনেই চিনেমা চাইছো।
অ চাহ তাহ খালা পিছে।
চাহ মানে চাহ খোৱাই নাই ৰবা পিছত খাম বুলি ভাবিছো আৰু
অ খৱৰ পাতি ভাল নাই নে!
এ ভাল বাৰু তোমাৰ?
অ মোৰো ভালে চলি আছে এতিয়া। বৰ্তমান, অ চাহ খালো ৰবা।
অ আজি ভাতত কি বনাব পিছে।
তাকে কি বনাব বা মায়ে। এতিয়া মায়েতো এনে কৈছে দালি বনাব বুলি কৈছে আৰু মাংস বনাব বুলি কৈছে।
আচ্ছা, অ মাংস এনেই তুমি কি কি মাংস খোৱা?
মই মই খাও হেৰি ব্ৰইলাৰ খাও তাৰপিছত মাছ খাওঁ গাহৰিটো কেতিয়াবা কেতিয়াবা বনাই বাৰু আমাৰ ঘৰত।
আচছা, গাহৰি তুমি এনে কেনেকে ভাল পোৱা?
গাহৰিতো মানে এনেকা হেৰি এই যেনেকুৱা চিকেনৰ নিচিনা পাৰ্টটো যে থাকে যে।
এই খিনি খাই ভাল লাগে, তেল খিনি নাখাও মানে বেছি।
মই এনে ফুৰি ভাল পাওঁ বিশেষকে।
অ অ পুৰি কেনে খাই ভাল লাগে কিন্তু, বেছিভাগ মানে সেনেকুৱা আমি যেতিয়া কিবা খানা চানা খাই তেতিয়াই এনেকুৱা খাওঁ আৰু
অ এনেকুৱা মানে অলপ চুঙাত ভৰাই পেলাই এনেকে পুৰি ভাল লাগে।
অৱ। সেইয়াই আৰু ট্ৰাইবেল বিলাকো আজিকালিতো অসমীয়া বিলাকো বাৰু খাই কেনে ভাল পায় বাৰু সকলোৱে গাহৰি মাংস। অসমত আৰু গাহৰি ক'ব গ'লে চবে এতিয়া খাই কেনে ভাল পায় আৰু।
উম।
কিছুমান নাখায় আৰু চবৰে নিজা নিজৰ চইচ আছে। তোমাৰ পিছে কি খাই ভাল লাগে মই হাঁহ। কি কৈছা অ খাও কিন্তু কম খাও হাঁহ খালে বোলে চোন বেমাৰ হয় বোলে চোন গোটেই তো অলপ নাখাওঁ। বেছি খাব নোৱাৰি ন তই তাৰ কাৰণে ইমান নাখাও আৰু কেতিয়াবা খাও এনে
আচ্ছা নে মইটো ইমান হাঁহ হাতো খাওঁ বাৰু মই হাতো খাই ভাল পাওঁ। অ হাতো খাই ভাল পাওঁ কিন্তু ইমান খাব নিদিয়া কাৰণ বেমাৰ হ'ব বুলি অলপ সেই কৰে আৰু
অ অ বেমাৰ হয়, বেছি নাখাবাও আৰু হাঁহ খালে মানে কিছুমানৰ বোলে পুৰণা যদি বেমাৰ থাকে হাঁহফাও বা কিবা এনেকুৱাতো সেই বেমাৰটো বোলে আৰু মানে হয় আৰু।
অ, সেইয়াই মানে মই আগতে জণ্ডি চাইছিলত সেইকাৰণে মই ইমান খাব নিদিয়ে।
অ জণ্ডিচ অ ত এইবিলাক জণ্ডিচ হলেতো মাছ মাংস খাবই নোৱাৰি চোন।
এতিয়া ভাল হ'ল বাৰু মানে বহুত বছৰ হৈ গ'ল এতিয়া নাই আৰু।
অ এতিয়া নাই, ঠিকে আছে বাৰু, পিছে এনেই কিয় খাই ভাল- পোৱা, চবতকে তুমি মাংসৰ ভিতৰত?
মাংসৰ ভিতৰত ক'ব গ'লে গাহৰি আৰু হাঁহ।
অ এই দুটা বস্তু ভাল লাগে আৰু ছাগলী নোখোৱা?
ছাগলী মই বেয়া পাওঁ কাৰণ অলপ মানে - কি বুলি কবি এইটো ভাল নালাগে এনেই।
অ অ।
আৰু অকল মাছ মাংসই খোৱা নে বেলেগ কিবা হেৰি যিটো মানে ভিটামিন আছে সেইবিলাকো - খোৱা সেইবিলাক খাদ্যও খোৱা?
অ ভিটামিন বুলি ক'ব গলে তোমাৰ এতিয়া কি বুলি শাক পাচলিৰ কথা কৈছা চাগে?
অ বেছিভাগতো শাক পাচলিতে ভিটামিন থাকে আৰু চয়াবিন তয়বিনো থাকে বাৰু। চয়াবিন, কণী সেইবিলাকো খাব পৰা যায় সেইবিলাক খোৱা নে নোখোৱা?
অ কণী খাওঁ বাৰু মই কণী এদিনত দুটাকে খাওঁ মই।
অ কণী খাব লাগে ভালে বাৰু। খোৱা যদি, উম।
এনেই মই খওঁৱে বাৰু কাৰণ মই জিমত যাওঁ ন তো অলপ -
অ। ঠিকে আছে অ জিমত যোৱা, তেতিয়া হ'লে চয়াবিনো খোৱাই চাগে জিমত -
অ চয়াবিন টো খাও বাৰু ইমান নাখাও মানে ইমান খাব নিদিয়ে ঘৰৰ পৰা।
অ চয়াবিন খালে বোলেচোন তাতে বোলেচোন প্ৰটিন আছে। ত ল'ৰা বিলাকে চোন বেছিভাগ জিমত গ'লে চাবিন খায়।
চয়াবিন টো খাই কিন্তু আমাৰ মাহতে কৈছে চয়াবিনটো খালে বোলে কিবা আৰু বেমাৰৰ হয় বোলে।
অ হয় কিছুমানে মানে কিছুমানৰ বেমাৰ হয় কিছুমানৰ নহয় আৰু।
অ সেইয়াই, সেইকাৰণে ইমান নবনাই আমাৰ মানে মাৰ থাইৰয়ড আছিল তোন। সেইকাৰণ নবনাই।
অঁ। ঠিক আৰু বাৰু খাই খোৱাবিলাক চাই চিন্তি খাব লাগে নহ'লবা আৰু - বেমাৰ হোৱা বহুত বস্তু খাদ্যৰ খাদ্যৰ কিবা দিয়ে বেমাৰ হৈ যায় ন।
সেয়াই।
উম, ঠিকে আছে, পিছে ভাল চাল পাইছ নে ঘৰত এনেকুৱা যে বেমাৰ হৈছে?
হা?
ঘৰত যে বেমাৰ হৈছে আন্টিৰ ভাল পাইছে নে এনেই?
ভাল পাইছে বাৰু তো এতিয়া ঠিকেই আছে। বৰ্তমান এনেই মানে ধৰা তেওঁৰ কেতিয়াবা ভৰিৰ বিষটো থাকে বাৰু। টো অলপ হ'লেও।
অ। টো বাৰু সকলোৰে থাকে এনেই তথাপিও মানে হেৰি খালে ভাল আৰু। ছাগলীৰ চুপটোক খাব দিব লাগে ত' সেইটো বস্তু খালে মানে অলপ ষ্ট্ৰং হয় আৰু।
ছাগলী নানে মানে আমাৰ মাক কলেষ্ট্ৰ আছে ন সেইকাৰণে ইমান নবনাই।
অ ঠিকে আছে বাৰু। পিছে আৰু কি কি খাই ভাল পোৱা তুমি?
শাক পাচলিৰ ভিতৰত।
লাই শাক পালেং শাক। বাকী শাক বোৰতো ভালে লাগে এনেও খাই পেলাই।
অ খাব লাগে শাক, শাকৰ বহুত শাকৰ পৰাতো বহুত ভিটামিন পায়। সেইবিলাক খালে বেছি ভাল হয় আৰু।
উম।
পিছে তিতা চিতা খোৱা নে নোখোৱা তিতা কেৰেলা ভাত কেৰেলা?
অ তিতাতো মই খাওঁ মই সৰু পৰাই তিতা খাওঁৱে বিশেষকে। তুমি খোৱা নে নোখোৱা?
অ মই খাওঁ তিতা কেৰেলা কিন্তু কেতিয়াবা কেতিয়াবা খাওঁ, অলপ কম সংখ্যকে খাওঁ বেছি নাখাওঁ মানে।
উম নে বেয়া পোৱা নেকি তুমি?
অ মই ইমান এটা ভাল নাপাওঁ, মানে মই মিঠা বেছি খাওঁ ন ত ত বেছি খাব কাৰণে কেতিয়াবা আৰু সেই টো মেইনটেইন কৰিব কাৰণে তিতা কেৰেলাটো অলপ খাওঁ। ত ইমান বেছিও নাখাওঁ আৰু।
আত্ছা।
উম, পিছে হেৰি এনে তুমি মিঠা চিঠা খোৱা নে নোখোৱা?
মিঠা মই ইমান নাখাওঁ, মানে মই মাজতে জিম যোৱাৰ পৰা মানে দি মিঠাটো বাদে দিলোঁ অলপ।
অঁ। ঠিকে আছে বাৰু বেছি খাব নালাগে একচুৱেলি, মইয়ে যে কেতিয়াবা বেছি হৈ যায় মোৰ কেতিয়াবা। খোৱাটো।
অ মইতো চাহতো মিঠা নাখাওঁ এইফালে মানে মিঠা নাখাওৱেই।
অঁ। মইও কমাব চেষ্টা কৰিব লাগিব ৰবা, নহলে পিছত আৰু বেমাৰ আজাৰ হলে বহুত সমস্যা হৈ যাব ন?
উম সেইটোৱেই।
উম ঠিকে আছে বাৰু তুমি তুমি তোমাৰ দায়েত বিলাক চাই কেনে খোৱা চ খোৱা লোৱাটো কৰা সেইটো বাৰু ভালে।
অঁ।
তেতিয়া সহজে বেমাৰ আজাৰো নহয়।
নে ফাষ্ট ফুড খোৱা নে তুমি?
অ ফাষ্টফুড খাওঁ, তুমি কি কি খোৱা পিছে ফাষ্টফুডৰ ভিতৰত?
ফাৰ্ষ্টফুড চাওমিন মম' ম'ম'টো বেছিকে খাওঁ আৰু ক'ব গলে।
অ সেইবিলাক খাবা খালেও মানে খুব বেছি নাখাবা আৰু, বেয়াও হলেও মানে টা
এ ভাল নহয় আৰু ক'ব গ'লে ফাষ্ট ফুড।
উম।
সপ্তাহৰ এৰে এবাৰ দুবাৰ খাবা আৰু উম।
এ কেতিয়াবা খাব মন গ'লে।
অঁ ময়ো খাওঁ নোখোৱা নহয় কিন্তু মানে সপ্তাহত মই এবাৰ বা দুবাৰ খাওঁ আৰু মানে বেছি খালে আৰু বেয়া জানাইচোন মানে নিজৰ স্বাস্থ্যৰ কাৰণে বেয়া সেইটোৰ কাৰণে মানে বেছি খোৱা নাযায় আৰু সেইটো
এ এয়া নাখালেও নহয় অলপ কিবা কিবা ত খাব মন যাবই ন
অ সেইয়াই কিবা এটাত খাব মন যায়ে বাৰু তাৰ কাৰণে তথাপিও মানে খালেও মম' চম' মই খাওঁ মইও খাওঁ কিন্তু মানে অ অলপমান হেৰি কেনে চাই চিন্তি কেনে খাব লাগে আৰু আজিকালি আৰ বাহিৰা বস্তু বিলাকৰ খালে বহুত বেমাৰ আজাৰ হয় ন তাৰ কাৰণে অলপ খোৱাটো ভালদৰে চাই কেনে খালে নিজৰে চেফটি হয় দিয়াচোন
সেয়াই বেমাৰ আজাৰবোৰ আজিকিলি বহুত হৈ গৈছে
উম সেয়াই চব চাহ বস লাগে চাই চিন্তি খাব লাগে আৰু দোকানৰ পৰাই কিবা বস্তু কিনিলেও আজিকালি পেকেটৰ এই যে জুচবিলাক খোৱা নিকি তুমি
এইবোৰ খোৱা যায় মানে গৰমত আৰু অলপ ঠাণ্ডা কাৰণে
অ সেইটো খোৱালে জুচ টো খালে বাৰু খালাই কিন্তু মানে সেই যে কাগজৰ নিচিনা যে দছ টকীয়াৰ বা বিশ টকীয়াৰ যে পাই যে
অ
সেনেকুৱাতো নাখাবা সেইটোত মানে কি বহুত দিন হৈ যায় ন ডেট বিলাক তাৰ পিছত সেনেকুৱাই থাকি যায় তাৰ ভিতৰত মানে বহুত কিবা কিবি বেয়া বস্তু এনেকুৱা পোকা চোকা থাকে আৰু সে তেতিয়া আমি খালে আৰু আমাৰ সেইটো বেমাৰ হৈ যায় ন
কি হয় এতিয়া খাব মন যায় দিয়াচোন কিবা এটা মানে কি কম আৰু অলপতো কিবা খাব মন যায় এতিয়া মানে বেয়া বুলি ক'লেও মানে নোখোৱাকে থাকিব নোৱাৰি
অ সেইটো হয় এতয়া আৰু গৰমৰ দিনো হয় ন ত ঠাণ্ডা খাবতো মন যায়ে সকলোৰে তথাপিও মানে অলপ চাই চিন্তি খালে নিজৰে বাৰু চেফটি হয় সেইকাৰণে অলপ চাই চিন্তি খাবা আৰু খালে
অ এই তুমি খোৱা নে নোখোৱা পিছে
মই সেই কাগজৰটো নাখাওঁ কাৰণ কি যেতিয়াৰ পৰা মই নিউজত পাইছো যে এনেকুৱা ঠাণ্ডা বিলাকত মানে পোকা চোকা হয় বহুত দিনৰ আৰু সিহঁতে ডেট বিলাক চেঞ্জ কৰাই দিয়ে নহয় আজিকালি কোম্পানীত
অ
যিটো ডেট বেয়া মানে ডেট ফেইল হৈ যায় সেইটো আৰু নতুনকে নত নতুন ডেট লগাই কেনে আৰু সেইটো বিক্ৰী কৰে ত সেই বস্তুবোৰ বিলাক মানে সেইটোৰ কাৰণে মই সেইটো নাখাও খালে এনে বটলৰ যে ঠাণ্ডা বিলাক সেইটো খাওঁ আৰু ত' মই সেই কাগজত বনোৱা পেকিংটো নাখাও আৰু
হয় অ
হয়
পিছে এতিয়া ঘৰত কি আঞ্জা বনাই আছে তোমালোকৰ
ঘৰততো বাৰু এতিয়া চাগে আজি দালি আৰু কণী বনাব চাগে।
অ দালি আৰু কণী, ঠিকেই আছে কণী খোৱাতটো। আমাৰটোতো মাংস বনাইছে বাৰু আজি।
অহ। ঠিকে আছে।
সেয়াই এতিয়া আৰু, কি বুলি কয় পিছে মাছ চাছ খোৱা ন তুমিও?
অ খাওঁ খাওঁ মাছটো মানে ইমান খোৱা নাযায় খালে মাংসটো খাওঁ ম মাছতো সিমান এটা ভাল নাপাওঁ।
অ, ভাল নোপওঁ মানে? ঠিকে আছে।
অহ।
হম।
তুমি মাছৰ ভিতৰত কোনটো মাছ খাই ভাল পোৱা?
মই ইমান এটা ময়ো মাছ খাই ভাল নাপাওঁ তথাপিও আমাৰ মানে ঘৰত এইটো যে- উম, শিঙি মাছ বুলি যে কয়- বেমাৰ আজাৰ হলে মানে ভাল হয় এইটো জণ্ডি চণ্ডি চালে। ত এইটো শিঙি মাছতটো মানে আমাৰ বেছিকে খোৱা যায় আৰু। খালে আৰু কাৱৈ মাছতটো খায়।
আচ্ছা।
উম।
দিয়া পিছে তেনেহলে।
অ, ঠিক আছে নহলে ন মোৰো এই এটা মায়ে মাতি আছে মোক। ৰাখো দিয়া ন, উম আহ দিয়া।
অ
উম।